কি খবৰ?
শুনিছা নে?
দিয়া।
তোমাৰ মাতটো কিন্তু একদম কমকে আহিছে মানে ভালকে স্পষ্টকে অহা নাই।
হেল্ল' হেলল'
অ', এতিয়া আহিছে। তুমি, হেডফোন ব্যৱহাৰ কৰিছিনে
নাই-নাই হেডফোন ব্যৱহাৰ কৰা নাই এতিয়া বাকী এতিয়া শুনিছা।
কিন্তু মানে কমকে আহিছে চাহ তোমাৰ মাতটো।
আচ্ছা ঠিক আছে ৰখা নহলে একচেণ্ড এতিয়া শুনিছানে?
কি কৰি আছা? অ', শুনি আছো। তোৰ কোৱা কি কৰি আছা?
মই এনেই বহি আছোঁ। তুমি কি কৰিছা?
মইো এনেই বিচনাতে বহি আছোঁ
আচ্ছা চাহ তা খালা
উম খালো দুপৰীয়া ভাত খাবলে হ'ব আৰু অলপ পাছত তুমি ৰাতিপুৱা খালানে
মই ৰাতিপুৱা চাহ খালো এতিয়া ভাত খাম আৰু অলপ পিছত
অ ভাত ইমান টাইমত খোৱা গৰম আমাৰ ইয়াৰফালে ইমান নহয় ৰাতি ইমান ধুমুহা বৰষুণ নিচিনা এতিয়া ঠাণ্ডা কৰি আছে আকৌ বৰষুণ দিব নেকি বতৰটো তেনেকুৱাই
অ ভালেই দিয়া তোমালোকৰ আমাৰ গম পাইছানে ইমানেই গৰম হৈছে নহয় কি ক'ম আৰু
অ কালি ভূমিকম্প আহিছে ন
অঁ ৰাতি আহিছিলে কিন্তু ভুমিকম্প কম প এটা বহুত ডাঙৰকৈ আহিছিলে ছাগৈ ন
উম বহুত ডাঙৰকে বুলি কৈছে
অঁ পাঁচ দশমিক কিমান এনেকৈ কিবা কৈছিল নহয় মই দেখিছো আৰু চাইছিলোঁ
অ ভাত কি অ ঘৰত ভালেই সকলোৰে তোমালোকৰ চিক
অ ভালেই দিয়া
পিছে ভাত কিমান দেৰিত খোৱা হয় দুপৰীয়া-
আমাৰ এক বজা দুই বজাত তেনেকৈ খোৱা হয় আৰু মানে মোৰ মামাৰ ছোৱালীৰ স্কুল থাকে যে ত' তাই আহে মানে ত অহাৰ পিছতহে খাওঁ আৰু আমি
অ', সেয়াই স্কুল থাকিলে মানে টাইমতটো ধুনীয়াকে মিলে ৰাতিপুৱা সোনকালে উঠা হয়। আহি পেলাই ব্ৰেকফাষ্ট কৰি আৰু তেনেকে মিলি যায় তেতিয়া দুপৰীয়া ভাত খোৱাটো কিন্তু এতিয়া বন্ধ থাকিলে মানে আমাৰ এতিয়া কি হয় ৰাতিপুৱা সোনকালে উঠ উঠা নহয় দেৰিকৈ উঠা হয় দেৰিকৈ খোৱা হয়। সদায় মানে বেলেগ বেলেগ হয়। টাইমটো
তাকেই সেইটো এইটো আমাৰো চলে গম পাইছানে আমাৰ মোৰ পাপ মানে দেউতা যেতিয়া ঘৰলে আহে মানে দেউতাই জব কৰে। ত' যেতিয়া ঘৰলৈ আহে তেতিয়া কি হয় আমাৰ মানে ভাতটো বহুত জলদি খোৱা হয় ৰাতিপুৱাই হক বা ৰাতিয়ে হওক ৰা ছটা সাতটা বজাতে খোৱা হয়। সন্ধিয়া সময়ত বা আৰু ৰাতিপুৱা হ'লে মানে ৰাতিপুৱা আমি কেইটা দহটা নটা মানত মানে ভাত চাত খাই আমি পূৰা মানে নাইকিয়া হৈ যাওঁ আৰু পৰা হা আজৰি হৈ যাওঁ আৰু সেনেকুৱা বাকী তোমাৰ হবি কি?
মই হবি মানে সেই ঘৰতে এনেকে কিবা কিবি কেতিয়াবা আৰ্ট ছবি আকো।
হয়।
আৰু কিতাপ পঢ়ি উপন্যাস পঢ়িও ভাল লাগে মাজে সময়ে এনে যদি ফ্ৰীকে থাকো। তোমাৰ কি ভাল লাগে।
মোৰতো মইটো কেক বনাওঁ। কেক বনাওঁ তাৰ হয় তাৰপিছত অলপ মানে বাগিচাৰ বাগিচাত অলপ মানে ন হেৰি কৰোঁ আৰু ভাল লাগে আৰু বাগিচা ফুলনি বাগিচা। হা মই অলপ ফুলনি বাগিচাত থাকোঁ আৰু
অ', এনেকে ব্যস্ত হৈ থকা হয় ন দিনটো
হয় সেনেকৈ হ'লে ভাল আৰু মানে যিমান ব্যস্ত হৈ থাকোঁ সিমান মানে কি ক'ম নিজৰ শৰীৰটোও ভাল থাকে মন মনতো ভাল থাকে দিয়াচোন।
হয় বাৰু কথাটো
অ',
স্বাস্থ্যৰ যত্ন লোৱা হয়নে। পিছে
হয় হয় মই সন্ধিয়া মানে আবেলি সময়ত মই ফিল্ডলৈ যাওঁ গৈ পিনে ধুনীয়াকৈ তিনি চাৰি তিনি চাৰি পাক নহয় দহ পাকমান মই মাৰোঁ পুৰা। মানে ফ'ৰ ফ'ৰ হান চাৰিশ কিলো। নাই নাই নাই চাৰিশ কিলোমিটাৰ মই খোজকাঢ়ি খোজ কাৰি হা খোজকাঢ়োঁ পূৰা দহ পাকমান দিওঁ দহ পাকমান দিয়াৰ পিছত তাৰপিছত কি কৰোঁ দৌৰোঁ এক দুই পাক দৌ দৌৰো তাৰপিছত মই আসন কৰোঁ তাৰপিছত অলপ অ অলপ এক্সাৰচাইজ কৰি দিওঁ আৰু মানে এনেকৈ অলপ বডিটো মানে ফিট ৰখাৰ অলপ হেৰি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ
অ আজিকালি সকলোৱে যোগাস কৰাই হৈছে বেছিভাগ মানুহে বেমাৰ আজাৰৰ কাৰণেই হওক বা যিকোনো ক্ষেত্ৰতে ফিট থাকিব কাৰণে
থাকিব লাগে দিয়া আজিকালি আমাৰ খাদ্যবোৰ ইমানেই বেয়া হৈছে মানে চবতে ভেজাল আছিল চাবাচোন না তুমি গাখীৰত কিবা শুদ্ধতা পাবা নে
অ আজিকালি গাখীৰতটো ফিফটি পাৰ্চেন্ট ভিতৰত ভিতৰত পঞ্চাছ শতাংশ পানীয়ে মিলায়
হা পনিৰতটো কবই নালাগিছে কিমান ফেক ওলাইছে। তাকে
আৰু ফুৰিব গৈ বহুত ভাল লাগে দিয়ে দেই কিন্তু সময় সুবিধাহে তেনেকে নিমিলেইচোন আজিকালি
অ ডাঙৰ হলে এইটোৱেই প্ৰব্লেম হৈ যায় গম পাইছানে মানে যিমান তুমি ডাঙৰ হৈ যাবা তোমাৰ প্ৰব্লেমবিলাক বাঢ়ি গৈ থাকিব
সেয়াই ঘৰৰ মানুহৰ মিলিলে মানে মোৰ নিমিলে মোৰ মিলিলে ঘৰৰ মানুহৰ নিমিলে এনেকুৱা হয় যে সকলোৰে লগত মিলাওতে দিগদাৰে হয়গে যোৱাই নহয় লাষ্টত মই তেনেকে অসমতটো প্ৰায় ফুৰা হৈছে কিন্তু কিছুমান জেগাত মানে এনেকুৱা হয় আপাৰৰ পৰা ল'ৰা ল'ৰা আছে মলে একদম অহা যোৱা কৰা হয় দেই উজনি নামনি ঘূৰি ফুৰা হয় কিন্তু কেতিয়াও মানে কোনো এটা জেগালে নিৰ্দিষ্টকে ফুৰিবলৈ যাওঁ বুলি মানে খুব কমহে যোৱা হয় কামতে বেছি ভাগ কেনেকে যোৱা হয়
উম
এনে অসমৰ বাহিৰলৈ গৈছো বাৰু। অহ হেৰি বৃন্দাবন গৈছো আকৌ বৃন্দাবন গৈছো। আকৌ বানাৰস গৈছো। তুমি গৈছানে?
নাই নাই মোৰ হৈ আছে মানে যাম যাম বুলি এতিয়ালৈ যাব পৰা নাইকে বহুতবাৰ মানে সেনেকে বনাইছোঁ যে যাব লাগিব বুলি পিনে। কিন্তু মানে এতিয়ালৈ যাব যাব‌ পৰা নাই আৰু বাকী বেলেগ যি মই গলেগে শ্বিলং মানে বেছি গৈছোঁ বুলি কব পাৰি।
অ ময়ো গৈছো দেই, বুলষ্ট্ৰেকলে গৈছো।
বুলষ্টেক গলা ন। ডাউকে কৈছে অ ডাউকি ভাল আছে। কিন্তু কিন্তু ডাউকীত কি হয় জানানে বহুত গৰম হয়
গৰম পোৱা নেকি, মই এবাৰ গৈছিলো। সেৰিব্লচমৰ টাইমতে।
নাই নাই তেতিয়া অলপ ঠাণ্ডা পৰিব কিন্তু তুমি যদি এই এতিয়া টাইমত যোৱা ন যোনখিনি আমাৰ ইয়াত গৰম তেতিয়া বহুত গৰম হৈ যায়‌।
গৰম হয় ন অ সেইটো কাৰণে তাতে মই থাকিছো ভালে পালো জেগ গাটো
আমি স্নংপডেঙত গৈছিলোঁ যোৱা বছৰ। চুনাংপুদাঙত গৈ তাত গৈছো ভাল আছে হা মানে কি হ'ল আমাৰ যোৱা টাই আমাৰ যোৱা সময়খিনি বেয়া হ'ল মানে। সময়খিনি বেয়া হোৱাত কি হ'ল ৰা ৰাতি মানে বৰষুণ পৰি দিলে আৰু নংপদেঙৰ যোনখিনি পানীখিনি ন পানীখিনি ধুনীয়াকৈ মানে
উম
কি কয় তুমি তলৰটো দেখা পোৱা মানে পুৰা চাফা এক একদম গ্লাছৰ নিচিনা। গম পাইছা ত' বৰষুণ পৰি দিয়াৰ লগে লগে কে আমি ৰাতিপুৱালে মানে ঘোলা পানী দেখিছোগে পোৰা তাৰ পিছত ঠিকে আছিলে বৰষুণতো পৰিছে ঠাণ্ডা লাগিব হয়নে? ঠাণ্ডা লাগক বাৰু ঠিকে আছে তাৰপিছত কি হৈ গ'ল ৰাতি কাৰেণ্ট নাইকিয়া হৈ গ'ল কাৰেণ্ট নাইকিয়া হোৱাৰ পিছত টো পূৰা গৰমত আমি থাকিব পৰা নাই ৰাতি দুটা তিনিটা মানৰ পৰা আমি শুবই পৰা নাই তাৰপিছত শুব পৰা নাই অলপ পোহৰ হৈছে পোহৰ হৈছে মানে আমি বাঁহিৰ ওলাইছোঁ ৰুমৰ ৰুমৰ বাহিৰ ওলাইছোঁ মানে দেখি ভাল লাগিছে।
অ বৰষুণ দিলেও কিন্তু ভাল লাগে দেই এনেকে
হা হা বহুত বৰষুণ হৈছে গেণ্টো
কিন্তু জেগা চাব নোৱাৰি আৰু বৰষুণ দিলে মানে ওলাই যোৱা নহয় যে, কিন্তু এনে বৰষুণ ভালেই পাও অ
ময়ো বৰষুণ ভালেই পাওঁ দেই মানে বৰষুণত তিতি মই ভাল পাওঁ বহুত
অম
পিছত যোনটো জ্বৰ হয় মানে
সেইটো হয় পিছে আমাৰো কাৰেণ্ট নাই বুলি কওঁতে যোৱা কালি অঁ মানে ৰাতিৰ পৰা কাৰেণ্টেটে নাই এতিয়ালৈকে অহাই নাই কাৰেণ্টটো
অ
কালি ৰাতি জোৰেৰে ধুমুহা নিচিনা বতাহ মাৰিছিলে ক'বাত চাগে কিবা হৈ আছে নেকি কল কৰা নাই চাগে আৰু
আমাৰ ইয়াত নাই বাৰু গৰম হৈ আছে ৰ'দ টো নাই কিন্তু ৰ'দৰ টাপ টো আছে
অ ভাৱটো অ গোপগোপা গোপগোপনি এটা থাকেই
টোপনি তো হৈ আছে বৰ্তমান
আমাৰ ইয়াতো তেনেকুৱা বতৰটো ডাৱৰীয়া মানে এ বৰষুণ দিয়া নাই কিন্তু দিব নিচিনা লাগিছে এতিয়া গম পোৱা নাই আৰু কি হয় আজিকালি বতৰ ধৰিবই নোৱাৰি এই ৰ'দ দিব এই বৰষুণ দিব
বৰষুণ দিলেই ভাল গম পাইছানে গৰমত মানে থাকিব নোৱাৰি বহুত বহুত ধূলি বালি হৈছে, ধূলি বালিতো হয় গৰমত মানে মানুহবিলাক থাকিব পাৰে
পাই যাব নোৱাৰা হৈছো সচাকে দেই
আচ্ছা
গাটো একদম পুৰি যোৱা নিচিনা অৱস্থা হৈছে, যিকেইদিন একদম গৰম দিছে ভালকে দি দিছে একদম
অ মই কি কৰিছিলো গম পাইছা নে? মই ভাবিছিলো হা এইকেইদিন যে ঠাণ্ডা দি ঠাণ্ডা দি আছিল যে ফাৰ্ষ্ট ফাৰ্ষ্ট যে তো মইলে মই মানে ৰাতি শুওঁতে ভাবিছোঁ আৰু দেৱা ইমান ভাল আমি এপ্ৰিলতো ব্লেংকেট লৈ শুইছোঁ ইমান ভাল লাগিছে
কালি পৰহি লৈকে ব্লেংকেট লৈ শুই আছিলো
তাৰ পিছদিনাৰ পৰাই যি টিকা ফটা ৰ'দ দিছে নহয় মানে ইমানে ৰদ এতিয়া থাকে শিকিব নোৱাৰো গৰমত গোটেই কাপোৰ মানে একদম বাকচত ভৰোৱা গৈছে গম পাইছানে
এইবাৰ জুলাই মাহত আৰু গৰম পৰিবলৈ আছে এতিয়া জুনতে এনেকুৱা
জুলাই আগষ্ট নক'বাই মানে মানুহৰ গৰমত বেমাৰ উঠি যাব চাবাচোন
উম বহুতৰ বেমাৰ হৈছে জ্বৰ কাহ চৰ্দি হৈছেই
অ তাকে
আৰু আজিকালি জ্বৰ কাহ চৰ্দিবোৰ দৰব নাখা নোখোৱালৈকে তোমাৰ ভালে নহয় দৰৱ খালেহে ভাল হয়
তাকেই মানুহ বিলাকৰ যে কি বেমাৰ হৈ গৈছে ন মানে দৰব লাগেই দৰৱ নহ'লেই মানে মানুহৰ একোৱেই নোহোৱা হৈ গৈছেগৈ।
অ ভালে নাপাওঁ চোন দৰৱ নাখালে মানে।
সঁচা সেইটোৱে আৰু কি কৰিবা উপায় নাই মানুহ মানুহ ৰ মানে এনেকেইতো হেৰি হ'ব ল হা হ'বই আৰু। উপায় নাই আৰু কি কৰিবা।
সেইটোৱে। বাকী দিনটো আজি। ফ্ৰী থাকিবানে?
অ আজি মই দিনত ফ্ৰী আছো বাৰু।
অ।
আছো সন্ধিয়া মই সন্ধিয়া সময়তহে অলপ বিজি থাকো মানে। অ কি কয় এক্সাৰচাইজ কৰোগৈ যে ফিল্ডত যাওঁ হা খোজ কাঢ়িবলৈ যাওঁ। সেইটো কাৰণে দিয়া হ'ব দিয়া অলপ পিছত পা।
অ ঠিক আছে দিয়া ৰাখিছো উম।